ডাঙৰ উ শুনিছো দিয়া হেল্লো।
অ', কি কৈ আছ
এ এনেই আছিল তই।
অ', মই এনেই আছো।
অ। চাহ তাহ খালি নে ভালেই তোৰ।
অ', ভাল ভাল।
চাহ খালি নে।
খালো খালো।
অ।
উম ঘৰত ভাল নে চবৰে?
উম ভালেই ভালেই।
অ', অ। এতিয়া ঘৰতে আছ নেকি কি।
ঘৰতে আছো। তই ৰুমত আছনে?
অ।
অ। ভাত পানী বনাইছ নেকি ফুৰিবলে গলো।
গলি ক'ত ক'ত গলি?
এ ঢেৰ ফুৰিলো আহ গুৱাহাটী, যোৰহাট, শিৱসাগৰ, কাজিৰঙা চালোগে তাৰপিছত শ্বিলঙো গলো ফুৰিলো বহুত ভাল লাগিলে গৈ।
এনেই কেনেকুৱা জেগা বোৰ।
ধুনীয়া ভালেই কাজিৰঙাত গড় চড় কিবাকিবি দেখিলো। বা গুৱাহাটীছো চিৰিয়াখানালে গ'লো।
কিহে কিহেৰেই গৈছিলি তহঁতি।
আমি এনেকে চব গোট পাৰ্টিকে গৈছিলো আৰু ধৰ লগৰ খিনিৰ লগত।
নহয় গাড়ী ভাড়া কৰি গৈছ
গাড়ী ভাড়া কৰিয়ে গৈছিলো অ।
অ', তাৰ ক'ত থাকিলি তাত?
আমি তোৰ গুৱাহাটীত ৰুমত থাকিলো আৰু।
উম।
বাকীবোৰ ফুৰি লোৱাও গৈ গৈ জুবিন ক্ষেত- ত্ৰ চালো
এনে কিমান দিন কিমান দিন থাকিছ চবতে?
কিমান দিন কিমান দিন মানে থাকিছো এদিনকে এদিন দুদিন কে এনেকে আৰু।
উম
আমি পোন্ধৰ দিনীয়া কাৰ্যসূচী লৈ গৈছিলো আৰু।
অঁ শিৱসাগৰত কি কি চালি
শিৱসাগৰত ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ চব চালোঁ আৰু গোটেইখিনি যি যি আছিলে।
এ জেগাবোৰতো ধুনীয়া চাগে শিৱসাগৰৰ ক'ত থাকিলি?
শিৱসাগৰ--ত ত হেৰিয়াত সেইটো কি বুলি কয়
তহঁতৰ কোনোবা পৰিয়াল নাই জানো।
পৰিয়াল আছে অহ। তাতে থাকিলো আৰু আমি ৰুম লৈ পেলাই তাতে মানে।
অ ৰুমত থাকিছ নে সেই কাৰোবাৰ ঘৰ যে আছে বুলি কৈছ তাত থাকিছ।
ৰুমতে থাকিলো মানে পৰিয়াল আছে বাৰু।
তাৰাপা এয়া শ্বিলঙত কেনেকুৱা লাগিলে কেনেকুৱা।
শ্বিলঙতো ভালেই লাগিলে। বহুত। বেলেগ আৰু পাৰ্থক্য আছে আৰু।
বৰষুণ দিছিলা নাই তাত।
বৰষুণ দিছিলে অ তাত।
তহঁতি কেতিয়া মানে গৈছিলি।
আমি ধৰটোৰ হেৰিয়াত গৈছিলো এইটো কি বুলি কয় উম। এ মে'তে গৈছিলো মে' লাষ্টট মানত গৈছিলো।
কে মানে আৰু ফুৰিব যাব লাগে মানে। ভ্ৰমণ কৰিলে ন বহুতখিনি মানে অভিজ্ঞতা পায় আৰু মানে। তোৰ বহুত নতুন নতুন বস্তুৰ কথা জানিব পাৰেি মানে নতুন সংস্কৃতি নতুন ঠাই নতুন মানুহ। এতিয়া ধৰ। শ্বিলংখনততো আমাৰ এতিয়া অসমৰ ভিতৰত নপৰে মেঘালয় এতিয়া সেইখন এখন বেলেগ ৰাজ্য। গতিকে মানে তাৰ মানুহবিলাকৰ। পাৰ কেনেকুৱা বা তেওঁলোকে কি কি। খায়। খাদ্য কেনেকুৱা।
স বেলেগ বেলেগ আৰু ধৰ আমাৰ লগত ইমান নিমিলে আৰু।
জানিব পাৰি। তাৰপিছতে আকৌ মানে তোৰ তাততো চাগে বহুত মানে পৰিৱেশটো চাগে বহুত ভাল লাগে আৰু ন মই বাৰু যোৱা নাই কিন্তু তাতো মানে এইবোৰ দেখি আছো ন টেলিভিচনতো দেখিছো। তাকে। তাৰপিছত কাজিৰঙাত কি কি চালি।
কাজিৰঙা তোৰ। শিঙীয়া গড় চালো। তাৰপিছত এনেকে। ফুৰি লোৱা বহুত কিবা কিবি চালোগে।
উ তাৰপা হেৰি আৰু ভিতৰৰ ফালে চাইছগে নে কি গৈছ নেকি।
ভিতৰৰ ফালে মানে যাব দিয়া নাই ইমান চেফ টি নহয় যে ধৰ আমি জীপ চাহে জীপ ত গ'লো মাক লৈ গ'ল মানে তাৰ মানুহেই
হাতী আছে নাই হাতী
হাতী আমি দে খা নাপালো বাৰু ইমান ত গড় হৰিণা এনে এনেকা দেখিলো
তাৰপিছত আৰু ক'ত গৈছিলো কৈছিলি অ যোৰহাট যোৰহাটত কি চালি
যোৰহাটত
ঢেকীয়াখোৱা নাম ঢেকীয়াখোৱা নামঘৰটো চাই পাইছই আও মানে যোৰহাট বুলি ক'লেতো ঢেকীয়াখোৱা নামঘৰটো প্ৰথমতে আহে আৰু
অ চাইছোগে সেইবিলাক চব
তাকে মানে আমাৰ অসমৰ ভিতৰতে ইমান মানে ভাল ভাল ঠাই আছে ফুৰিব পৰা গতিকে মানুহ বিলাকে মানে অস অসমৰ বাহিৰত যোৱাৰ কথানো কিয় ভাবে মই সেইটো বুজি নাপাওঁ ত' আমাৰ অসমতে চাচোন এতিয়া মাজুলী মাজুল জুলী সত্ৰ নগৰী হয় মাজুলীতে চাব পৰা কি কিমান ধুনীয়া ধুনীয়া জেগা আছে তাৰপিছতে তোৰ শিৱসাগৰত আছে এইফালেতোৰ তেজপুৰত আছে তেজপুৰৰ এফালে মই বা গৈছোঁ মহাভৈৰৱ মন্দিৰ আছে তাৰপিছতে তোৰ অগ্নিগড় আছে তেজপুৰ বিশ্ববিদ্যালয় আছে গতিকে কিমান মানে চাব পাৰে আৰু এইফালে তোৰ নগাঁৱত বৰদোৱা আছে আ এতিয়া সেইখন কিমান ধুনীয়াকৈ বনাইছে আকৌ মহামৃত্যুঞ্জয় মন্দিৰ আছে গতিকে চাব পৰা জেগা কিমান আছে আমাৰ অসমতে
আছে
কিহৰ কাৰণে মই ভাবি নাপাওঁ দেই মানে দূৰলৈ যাবলৈ বিচাৰে এফালে তোৰ লখিমপুৰত
যাব লাগে মানুহে সেইবিলাক বস্তু চাবলে ন যিমান যি হলো
উ আৰু মানে তোৰ ভ্ৰমণ কৰিলে মানে, তই মানে বহুত জ্ঞানো পায় মানে।
সেইটোৱেটো।
বহুত কথা জানিব পাৰে। আৰু তাত ধৰ ত এতিয়া কাজিৰঙাত গৈ মানে জীৱ জন্তুবিলাক মুক্তভাৱে এতিয়া তোৰ চিৰিয়াখানালৈ গ'লে যিমান যি হ'লেও মানে জীৱ জন্তুবিলাকক বন্দী কৰি থোৱা নিচিনাকে থয়। গঁৰালত ভৰাই থয় কিন্তু কাজিৰঙাত আকৌ তোৰ তেনে কোৱা নহয়-নহয়। কাজিৰঙাত মুক্তভাৱে মানে বিচৰণ কৰি থাকে। আৰু গছ গছনিৰ পৰা ধৰি লোৱা কিমান মান চাগে বেছি ভাল লাগে। মই বাৰু গৈ পোৱা নাই। কিন্তু হলো দেখিছো নহয়। টেলিভিছনৰ পৰ্দাত। সেইটো গঁড়, হৰিণ, বিভিন্ন চৰাই। এই ময়ূ চৰাই দেখিলি নাই
ময়ূৰ
উম। মানে সঁচাকৈ অ বহুত মানে আমাৰ অসমৰ মানে প্ৰাকৃতিক সৌন্দৰ্যটো বহুত বেলেগ মানে। অঁ তাৰপৰা হেৰি শ্বিলঙত কিবা জলপ্ৰপাত যে আছে যে চালিনে?
চালো-চালো।
সচাকে যে মানে ঠাইবোৰ বহুত ধুনীয়া দেই আৰু মানে তোৰ ভ্ৰমণ কৰিলে ন তু মানসিক কিবা যদি মানে চাপ কিছুমান থাকে ন মানুহৰ জীৱনত, সেইবিলাক মানে বহুত কমি যায় মানে অকণমান যদি ভালকে ফুৰিব মেলিব পাৰ।
সেইটোৱেই। তাকে পেচেন
আৰু বেলেগ ক'বাত যোৱা কথা ভাবি আছে নেকি?
নাই ভবা বাও।
নে অসমৰ ভিতৰতে ফুৰি মানে ফুৰিম বুলি ভাবিছ, নে-নে অসমৰ বাহিৰতো যাম বুলি ভাবিছ?
উ নাই যাম আৰু বাহিৰতো ফুৰিব চাব লাগিব।
তাৰপিছত। বাকী আৰু।
ম সেইয়াই গৈছিলো নাই-নাই সেইবিলাক নাই যোৱা।
ডিব্ৰুগড় নাই যোৱা ন?
নাই যোৱা, নাই যোৱা।
শ্বিলঙত ক'ত থাকিলি?
শ্বিলঙত তাতে এনেকে ৰুম লৈ থাকিলো আৰু।
অঁ। সেই খোৱা বোৱা তাত ক'ত কি দিছে?
হম।
খোৱা বোৱা কি দিছে?
খোৱা বোৱা ত তাত তেনেকে-
মানে কি খাইছ? মানে আমাক ভাতেই দিছেনে নে বেলেগ কিবা দিছে? কাৰণ ৰাজ্যখনতো বেলেগ হয় ন মেঘালয় হয়।
হেল্ল' মই যে হেল্ল
অঁ।
নাই বেলেগকে তেনেকে যোৱা নাই আৰু।
ন খোৱাটো কি দিছে? মানে আমাৰ অসমৰ নিচিনা ভাতেই খাইছ নে বেলেগ কিবা খাইছ? হেল্ল' হেল্ল' হেল্ল' শুনিছনে?
হেল্ল' হেল্ল